কি কৰি আছা?
মই জাষ্ট এনে আছিলো তুমি কি কৰি আছা?
মই পঢ়ি আছিলো একজাম আহি আছে নহয় ইয়াত
অ একজাম আহি আছে মানে বেছি ষ্ট্ৰেচ নল'বা আৰু একজাম আছে বুলি
উম এইটোৱেই চাঞ্চ লৈছো দেই হেই তোমাকো টো একজাম আহি আছে তোমাৰ তুমি পঢ়া নাই
মোৰটো একজাম দিন আছে বাৰু এতিয়া
অ মানে
ত মানে মোৰ একজামটো হৈ গ'ল এতিয়া ৰিচেন্টলি হৈ গল তোমাৰ মানে এতিয়া নাই একজাম পিছত আছে
অ অ মই মানে এই কম্পেটিটিভ অ সেইটোৱে একজামছ ষ্ট্ৰেচ এইতো বহুত সমান আৰু লাগে মানে থাকে
উম সেইটোয়ে মানে এতিয়া আজিকালি এতিয়া ষ্ট্ৰেচ থাকে মানে নিজকে কম্পেয়াৰ কৰা হৈ যায় ন ভয় খাই মানুহবোৰে ছোৱালী ষ্টুডেণ্টছ বোৰে ভয় খাই কি মানে যদি মোৰ কম মাৰ্কচ আহে কি হ'ব ত' সেইবোৰে মানে বহুত ষ্ট্ৰেচ লৈ যায় আৰু ষ্ট্ৰেচ বেছিয়ে হৈ যায়
অ সেইটোয়ে মানে এনেকাও হয় ন কি ঘৰৰ পৰাও বহুত প্ৰেচাৰ থাকে কি অ ইমানখিনি স্কৰ আনিবই লাগিব বা নিজক পাইও নিজে নিজকে প্ৰেছাৰ দিয়া হয় কি মই ইমানখিনি স্কোৰ আনিব লাগিব তেতিয়াহে হ'ব অ আজিকালি কম্পিটিচনো বাঢ়ি গৈছে ন সেইটো হিচাপত মানে মাৰ্কচৰ হিচাপতে কম্পিটিচন বাঢ়িয়ে গৈছে
সেইটোৱে এতিয়া বহুতে মানে এক্জাম ষ্ট্ৰেচ আছে সেইকাৰণে মানে নিজৰ মানে ভালকে এটা ষ্টাডি প্লেন এটা বনাই ল'ব লাগে আৰু মানে মাজে মাজে ব্ৰেক মানে ব্ৰেক ৰাখিব লাগে আৰু মানে টপিকচ বোৰ মানে অলপ অলপকে লব লাগে এতিয়া এবাৰতে তুমি চব পঢ়িব নোৱাৰিবা ন ত সেই কাৰণে এক্জাম হলে মানে আগৰ পৰা ভাল কি পঢ়িলে ভাল আৰু নহলে এদিন এক্জামৰ এদিন আগত যদি চব ষ্ট্ৰেচ লৈ থাক যদি তোমাৰ কামো মানে পঢ়াতো চব নহয় তেতিয়া মানে তোমাৰ ষ্ট্ৰেচ থাকিব তুমি তেতিয়া ভালকে পঢ়িব নোৱাৰিবা ন
অ
মানে চব কৰি ললে ভাল।
সেই সেই অ সেই তেনেকে মানে ষ্ট্ৰেচটো অকন মেনেজ কৰিব লাগে আৰু যেনেকে হেৰি অ যেতিয়াই যোনটো বস্তু পঢ়োৱা হৈছে সে তেতিয়া নোৱাৰিলেও মানে কেইদিনমান পিছতো মানে এইটো বস্তু এতিয়া পঢ়ি থৈ দিওঁ ন মানে পৰীক্ষাৰ আগত তেতিয়া মানে এইটো অলপ ষ্ট্ৰেছটো কণ্ট্ৰলত থাকে কি অ এইটো বস্তুতো মই জানো পৰীক্ষাৰ টাইমত ৰিভাইজ কৰি ললে হৈ যায় আৰু।
অ সেইটোয়ে এতিয়া কম্পেৰিজনো কৰিব নালাগে এতিয়া বহুত ষ্টুডেন্টচ বোৰে কম্পেৰিজন কৰে আৰু মানে কম্পিটিচন টাইপ লাগি থাকিও মোক ফাৰ্ষ্ট আহিব লাগে ছেকেণ্ড আহিব লাগে। ত' সেইবোৰো মানে আৰু ষ্ট্ৰেচ আহি যায় ন সিহঁতৰ। মানে নিজৰ প্ৰগ্ৰেছত মানে বেছি ফকাচ কৰিব লাগে কিয় মই ভালকে পঢ়িছো মই ইমান খিনি জানো মই ভালকে চব কৰিম বেছি ষ্ট্ৰেচ লৈ মানে সিহঁতে ভালকে পঢ়িব নোৱাৰিব এনেকে মানে বহুতে প্ৰব্লেম হৈ যাব সিহঁতৰ
অ মানুহে মানে এনেকা পিয়েৰ প্ৰেচাৰত চক্ৰৰত মানে বহুত হেৰি হৈ যায় কি আ মই ইউটিউব আনিবই লাগিব, মই এইটো আনি নানি লে একো নহব আৰু মানে ঘৰৰ মানুহৰ এনেকুৱা কয় ন কি আমি মানুহৰ আগত কি মুখ দেখাম তহতি ইমান বেয়া মাৰ্ক মানে তেনেকে মানে ল মানে ইমান ডিমটিভেট কৰি দিব নালাগে আৰু ল'ৰা ছোৱালীখিনিক। অকমান মটিভেশ্যন দিব লাগে কি অ তোমালোকে যিও কৰা আমি সুখী হয় তেনেকা নিচিনা আৰু।
সেইটোয়ে এতিয়া একজাম ষ্ট্ৰেচটো থাকিবই বাৰু ত 'সেইটো কাৰণে মানে ষ্টুডেন্টচবোৰ মানে পঢ়িবতো লাগিবই একজাম টাইমত কিন্তু মানে অলপ ন'হলে এনেকে ৱকিং কৰি ল'লে, অলপ এনেকে বাহি হিৰত এনে অলপ আ ঘুৰি আহিলে ন'হলে মেদিটেছ অলপ যদি কৰি দিয়ে তেতিয়া মানে ষ্ট্ৰেচটো কমি যাব ন সিহঁতৰো। মানে অলপ মানে চৰ্তব্ৰেক লৈ থাকিব লাগে আৰু মাজে মাজে তেতিয়া মানে ভালকে ফ'কাছটো কৰিব পাৰিব আৰু কনচেনট্ৰেটটো কৰিব পাৰিব। ন'হলে একেবাৰে যদি পঢ়িব বিচাৰে ত' সিহঁতৰ ব্ৰেইনটো মানে এটা টাইমলৈ মানে ভাগৰ লাগি যা সেইটো যদি ৰেষ্ট নাপাই তেতিয়া সিহঁতে মানে ভালকে পঢ়িব নোৱাৰিব।
অ সেই তেনেকে মানে পঢ়াৰ লগতে চব পিনে মিলাই থ'লে ভাল হয়।
উম, সেইটোয়ে বেছি ষ্ট্ৰেছ হ'লে এতিয়া তোমাৰ কনফিডেন্সে কমি যাব ন, ষ্টুডেন্টচবোৰক কনফিডেন্সে কমিব তাৰপিছত তোমাৰ বেছি ষ্ট্ৰেছ হলে পঢ়িব নোৱাৰিবা তেতিয়া তোমাৰ একেমেটিকটো মানে যিয়ে থাকে আৰু। সেইটোয়ে মানে বহুত কমি যাব মানে তোমাৰ মা চে কম আহিব বেছি ষ্ট্ৰেছ ল'লে ভালকে নপঢ়িলে ষ্ট্ৰেছ লৈ থাক কিলে পঢ়াখিনি নহয়।
অ এনেকা মানে প্ৰেছাৰত বেছি প্ৰেছাৰত পঢ়িব নোৱাৰি মানে একচুৱেলি। তেতিয়া মানে এনেকোৱা লাগে কি কি পঢ়িম কি নপঢ়িম কোনখিনি পঢ়িম? কোনখিনি নপঢ়িম তেনেকা নিচিনা লাগে। অঁ চবেই পঢ়িব লাগে আৰু মানে বেছি টেনশ্যন ললে মানে হয় কি অ ইমান খিনি পঢ়িব আছে মইতো একো নাজানোৱে। তেনেকা নিচিনা অকল ডিমটিভেশনটো আহি যায় ন।
উম সেইটোৱে এতিয়া বেছি ষ্ট্ৰেছ ললে তোমাৰ মা থাতো বিষাব সেইকাৰণে বেছি ষ্ট্ৰেছ অভিয়াচলি মাথা বি ষাব শুব নোৱাৰিবা। তাৰপিছত মানে বহুত মানে খোৱা বোৱাতো মানে ব মানে বেয়া হৈ যায় আৰু কম খোৱা হয় নহলে বেছি খোৱা হয়, ত' সেইবোৰ মানে ঠিক কৰিব লাগে এতিয়া বেছি ষ্ট্ৰেছ হ'লে মানে চব ফালে পৰা মানে তোমাৰ প্ৰব্লেমে হৈ যায়। সেইকাৰণে ষ্ট্ৰেচটো অলপ মানে মেনেজ কৰিব মানে শিকিব লাগে আৰু বেছি ষ্ট্ৰেচ ল'ব নালাগে।
অঁ আৰু মানে এনেকে টোপনিতো মানে পুৰ কৰিব লাগে আৰু মানে টোপনি যেতিয়া পুৰ নহয় ন তেতিয়াও মানে বহুত প্ৰব্লেম হয়, এনেকা ধ্যান দিবলে প্ৰ প্ৰব্লেম হয়। ধ্যান দিব নোৱাৰি টোপনিটো পুৰা কৰিব লাগে আৰু এনেকা মানে যোনবোৰে ৰাতি পঢ়ে সিহঁতৰ মানে ঘৰৰ মানুহে বুজিব লাগে আৰু কিয় অলপ টাইম আম অলপ দেৰিকে উঠাবলে অলপ টাইমলৈকে শুবলৈ দিবলে মানে, কাৰণ মানুহৰ কিছুমানে এনেকা থাকে নেকি ৰা তিহে পঢ়িব পাৰে, দিনত পঢ়িলে মনত নাথাকে মানে যোন যেনেকে পঢ়িব পাৰে ন, তেনেকেই পঢ়িবলে দিব লাগে আৰু।
সেইটোৱে। মানে চব মানুহৰ একে নহয় ন, চবে ৰাতিপুৱা উঠি পঢ়িব নোৱাৰে। কিছুমানে ৰাতি ভাল কে, কনচেনট্ৰেট কৰিব পাৰে কিছুমানে দিনত পাৰে চবৰে বেলেগ বেলেগ থাকে।
অঁ সেইটোৱে।
এতিয়া নিজে মানে ভালকে এটা ষ্টাডি প্লেন এটা বনাই ললে ভাল আৰু মানে যিমান ডিফিকাল্ট যিমানে টান টান যিমান টপিকছ বোৰ আছে সেইবোৰ মানে আগৰ পৰাই যদি কৰা কৰি থৈ দিয়ে, প্ৰিপেৰচন কৰি থৈ দিয়ে। মানে বেছি ষ্টেজ নহব, কিন্তু লাভ কষ্ট যদি কৰে তে ইমান হুপা বা থাকে ন পঢ়া শুনা, চবতো এ কেবাৰে নোৱাৰে। ত' সেইবোৰ যদি এক একেইবাৰতে কৰিব বিচাৰে তেতিয়াতো ষ্ট্ৰেচটো থাকিবই এনেও কৰিব নোৱাৰিব। তো মানে ভালকে আগৰ পৰাই প্ৰিপেয়াৰ কৰি ৰাখিব লাগে আৰু এক্সামৰ আগৰ পৰাই।
অঁ, সেই তেনেকে মানে এইটোয়ে মই কনচিষ্টেণ্ট থাকিব লাগে এনেকা নহয়। কি পঢ়িছো, এনেকায়ো পঢ়িব লাগে পঢ়িছো বা এনেকা মানে অঁ নাই ইমান ইজি হয় লাষ্টৰ টাইমত পঢ়ো, তেনেকে মানে ঠেলিয়াই দিব নালাগে, কি অঁ পিছত পঢ়িম পিছত পঢ়িম নিচিনা।
উম, সেইবোৰে এতিয়া বহুত মানে প্ৰব্লেম হৈ যায় ন ষ্ট্ৰেছ থাকিলে, তাত চব মানে চব ফালৰ পৰা প্ৰব্লেম হৈ যায়, তোমাৰ!
টো বেছি হৈ যায় মানুহৰ এংজাইটি। হৈ যায় আৰু পৰীক্ষা হলত সোমোৱাৰ আগত তেনেকুৱা, কিমান! হাৰ্ট বিট ফাষ্ট হৈ যায় কি, কিমানৰ এনেকা হাত ঘামে। ন হাত ঘামে, ভৰি! বহুতে মানে এনেকা পুৰা টেনচন ষ্ট্ৰেচ আহি যায় ন পৰীক্ষা হলত সেইটো ষ্ট্ৰেচ। ফলে তেতিয়া মানে একজামৰ পেপাৰতটো তুমি যদিও জানা ন?
হম
এতিয়াও মানে সেইটো মানে পাহৰি যোৱা সেইকাৰণে। এনে মানে পৰীক্ষা যেতিয়া হলৰ ভিতৰত সোমোৱা হয় ন তাৰ য! ন সেইটো টাইমত মানে বেছি ৰিভাইজ কৰি থাকিব নালাগে অকমান মানে মাথাটো! অকমান ঠাণ্ডা হ'বলে দিব লাগে আৰু কি আৰামছে। অ মই জানো মই ভালকে দিব পাৰিম নিচিনাকে য।
অ সেইটোয়ে মানে একজাম ষ্ট্ৰেচত মানে থাকিব লাগে বাৰু এটা মানে! পজেতিভ নিচিনা থাকিব লাগে কিয় সেইটো ষ্ট্ৰেচ থাকিলে মানে! অলপ মটিভেশচনো পাই কি অ মানে অলপ ভয় খাব ভালকে! পঢ়িম ভালকে মানে ভালকে প্ৰে। প্ৰিপেয়াৰ কৰিম কিন্তু সেইটো ষ্ট্ৰেচটো যদি বেছি হৈ যায়। তেতিয়া মানে প্ৰব্লেম হৈ যায় কনচেট্ৰেত কৰিব নোৱাৰিব আৰু মানে বহুত পেনিক! কও হৈ যায় ন মানে এতিয়া তুমি! ষ্ট্ৰেচত যদি পঢ়া ত তুমি মানে তোমাৰ মেমৰি! টো মানে কেতিয়াবা মানে পাহৰি যোৱা হৈ যাব মানে পঢ়া টাইমত পঢ়িবা কিন্তু! পাহৰি যাবা পিছত যাই বেছি ষ্ট্ৰেছ হলে এতিয়া যেনেকে কলা একজাম হলত। হলত যাই, এক্সাম হল ত যাই পেলাই তো। পাহৰি যাবই সেইটো মানে বেছি ষ্ট্ৰেচ হ'ব ষ্ট্ৰেচত মানে মাইড। তো ভালকে নচলে ন। পাহৰি গ'লে কনফিডেন্সটো ও কম হৈ যাব। ত' মানে থাকে, থাকিব লাগে।
অঁহ ', এনেকুৱা একদম জিৰো হ'ব নালাগে ন এক্সাম ষ্ট্ৰেচ নাই। এনেই পৰীক্ষা দিবলৈ গৈ আছোঁ তেনেকুৱা হ'ব নালাগে, কিন্তু মানে! অকণমান থাকিব লাগে সেইটো কি' অ পৰীক্ষা আছে। পঢ়িব লাগে, সিমান কণ মানে! অকণমান হ'লেই হ'ল আৰু কিয় এক্জাম আছে মোৰ মই পঢ়িব লাগে কিন্তু! এনেকুৱা হ'ব নালাগে, কিয় মোৰ এক্জাম আছে মোৰ কি হ'ব, মোৰ কি হ'ব, মই একো নাজানো তেনেকুৱা নিচিনা হ'ব! হব নালাগে মানে অকণমান! থাকিব লাগে কি' অঁহ', মোৰ পৰীক্ষা আছে মোক পঢ়িব লাগে মই! এইটো কৰি ল'ম তেনেকুৱা নিচিনা হ'ব লাগে।
সেইটোয়েই এতিয়া এক্জাম টাইমত মানে ভালকে নিজৰ কুৱেশ্যন বোৰ পঢ়ি লৈ! দেন মানে লাহে-লাহে কুৱেশ্যন বোৰ এটা-এটা কৰি যাব লাগে আৰু! মানে চ'ব টাইমটো মেনেজ কৰি ল'ব লাগে আৰু মানে বেছি! বেছি ভাবি থাকিব নালাগে কি' অঁ', মই এইটো নাজানো, এইেকেটাহে জানো। যোনকেইটা জানো মানে সেইকেইটা ভালকে কৰি ল'লে হ'ল ন' সেইকেইটা ভালকে! কৰি নাজানা কেইটা লাহে-লাহে! কৰিলেই হৈ যায় কিন্তু যদি সেইটোকে ভাবি থাকি কি' মই নাজানা কেইটাক! কি কৰিম, কি কৰিম। ত' জানা কেইটাও পাহৰি যাবা ন'হলে ভুল লিখি থৈ আহিব পাৰা ন। ত' মানে ভালকে শান্ত দিমাগ সেই মানে এক্সামটো দিব লাগে মানে ইমান ষ্ট্ৰেচ লৈ থাকিব নালাগে আৰু।
অঁ, সেইটোৱে। বাকী ঠিকে আছে দিয়া, মই পঢ়ো ন'হবা।
অঁ অঁ তুমি পঢ়া দিয়া ভালকে এক্জাম দিবা আৰু ষ্ট্ৰেছ নল'বা বেছি। পানী খাই থাকিবা।
অঁ অঁ ঠিকে আছে দিয়া। তুমিও পানী খাই থাকিবা।
অ'কে, ঠিক আছে বাই-বাই।